শুনিছা নে
হয় হয় শুনিছো তুমি শুনিছা
অ মই শুনিছো ৰবা কি কৰিছাঁ পিছে
অ মই এনেই বহি আছিলো তুমি কি কৰিছা
ময়ো বহি আছো বা কি ক'বা ইমান গৰম চা মানে বেয়া লাগি গৈছে একদম
তাকেইতো আজিকালি মানে এইকেইদিন বেছিয়ে গৰম দিছে
তাকেতো হে কি ক'বা আৰু ঘৰতে আছা তুমি
হয় ঘৰতে আছোঁ তুমি ঘৰতে আছা
অ' ময়ো ঘৰতে আছোঁ ৰ'বা ভাত চাত খালা নে নাই পিছে
নাই নাই ভাত খোৱা নাই বনাইহে আছে
অ' তাকে ভাব বিলো এনে থাকাত যে আমি সময়ৰ বিহু সময়ৰ মূল্যৰ ওপৰতে কথা পাতো নেকি
হয় মানে পাৰি বিষয়ে আলোচনা কৰিব পাৰি মানে যিহেতু সময় মানে আমাৰ জীৱনৰ এক ইয়াৰ গুৰুত্বপূৰ্ণ সেয়েহে মানে এই বিষয়ে আলোচনা কৰিব পাৰি তুমি এটা ভাল বিষয়ে বাছি লৈছা
হয় হয় সময় আম আমাৰ মানুহৰ জীৱনতকৈ মূল্যবান সম্পদ আৰু এবাৰ যদি সময় পাৰ হৈ যায় তাক আমি কোনো পধ্যেই পুনৰ ঘূৰাই আনিব নোৱাৰোঁ আমি ধৰা ধন সম্পত্তি টকা পইচা আমি আৰ্জন কৰি‌ আৰ্জন কৰিব পাৰিম বা হেৰুৱাখিনি আমি পুনৰ লাভ কৰিব পাৰিম কিন্তু এবাৰ যদি সময় গুচি গৈছে তেনেহ'লে কোনোপধ্যেই আমাক আমি তাক হাজাৰ চেষ্টা কৰি হলেও সেই হেৰাই যোৱা সময়খিনি আমি তাক ঘূৰাই আনিব নোৱাৰোঁ সেইকাৰণে হয়তো মানে সময়ক এক অমূল্য সম্পদ বুলি কোৱা হয় তুমি কি ভাবা
হয় ঠিকেই কৈছে মানে আমি সময় সদায় সঠিক ব্যৱহাৰ কৰিব লাগে আহ যিবোৰে মানে সময়ৰ সঠিক ব্যৱহাৰ কৰে তেওঁলোকে মানে সফলতা লাভ কৰিবই কিন্তু মানে যিসকলোক মানে সময়টোক মানে ভালদৰে মূল্য নিদিয়ে বা সৎ ব্যবহাৰ নকৰে তেওঁলোকে মানে জীৱনত ইমান সহজে সফল হব নোৱাৰে।
হয়, হয়, তুমি ঠিক কথাই কৈছা আৰু শিক্ষাৰ্থীৰ জীৱনত সময়ৰ মূল্য মানে অধিক। কাৰণ শিক্ষাৰ্থীসকলে সময়ৰ মূল্য বুজিহে তেওঁলোকে মানে ভৱিষ্যতে উম, এতিয়া যদি তেওঁলোকে সম সময়ৰ মূল্য বুজি পায় তেতিয়া তেওঁলোকে ভৱিষ্যতে ভাল নাগৰিক হিচাপে বা তেওঁলোকে যি নিজৰ জীৱনৰ যি লক্ষ্য সেইবিলাকত মানে পৰিগণিত হ'ব পাৰিব। তেওঁলোকে যদি আজি সময়ৰ মূল্য বুজি নাপায় কিনে তেওঁলোকে সময় খিনিৰ অবাবত খৰচ কৰি থাকে বা সম সময়ৰ তেওঁলোকে সঠিক ব্যৱহাৰ নকৰে তেনেহ'লে তেওঁলোকে কোনো ধৰণৰ এজন ভ মানে ভাল নাগৰিক হিচাপে বা তেওঁলোকৰ যি লক্ষ্য আছে কোনো ধৰণৰ প্ৰতিষ্ঠা হব নোৱাৰিব তেওঁলোকে। আজি ধৰা এ তেওঁলোকে মানে সময় পতা পঢ়া-শুনা কৰিব লাগিব তেতিয়াহে তেওঁলোকে পৰীক্ষাৰ মানে পৰীক্ষাত ভাল ফলাফল পাব। বা ফলাফলটো সন্তো সন্তোষজনক হব তেওঁলোকৰ কাৰণে তেওঁলোকে যদি সময়মতে পঢ়া শুনা কৰে। তোমাৰ কি মতামত?
হয়' মানে ঠিকেই কৈছা। অ' মানে অ' কতেতিয়া মানে আমাৰ পৰীক্ষাৰ বাবে চাপটোও কমি যাব অ' তেওঁলোকৰ আৰু মানে আহ মানে বেছি মানসিক চাপো নহ'ব মানে তেওঁলোকে যদি ভাবে যে অ' এইটো কাম পিছত কৰিম এতিয়া কিবা বেলেগ কৰোঁ, অ' পিছত পঢ়ি লম মানে তেন্তে তেওঁলোকৰ মানে পৰীক্ষাৰ সময় মানে বহুতে মানে লাগি যাব যে এতিয়া কি পঢ়ো, এতিয়া কোনটো পঢ়ো? মোৰ লগতচোন সময়ে নাই। আৰু ইমান পঢ়িব লগা আছে মানে তেওঁলোকে মানে সময়মতে সৎ ব্যৱহাৰ কৰিব লাগে। আৰু অকল শিক্ষাৰ্থীয়ে নহয় সকলো ব্যক্তিয়েই যেনে কৃষক হওক বা অভিযন্তা হওক। চিকিৎসক হওক মানে সকলোৱে মানে আমাক যিকোনো উম মানে সাধাৰণ মানুহেই হওঁক। সকলোৱে মানে সময়ৰ সৎব্যৱহাৰ বা মূল্য বুজিব লাগিব তেন্তেহে তেওঁলোকে সফল হব পাৰিব।
হয়, হয় তুমি ঠিক কথাই কৈছা। আজি চোৱা ছাত্ৰ ছাত্ৰীসকলেটো ভৱিষ্যতে দেশৰ নাগৰিক। তেওঁলোকে যদি সময়ৰ মূল্য বুজি নাপায় তেওঁলোকে ধৰা তেওঁলোকে স্কুলত যিখিনি বা বিদ্যালয়ত যিখিনি শিক্ষক শিক্ষয়িত্ৰী শিকাইছে সেই সকলোবোৰ আহি যদি তেওঁলোকে ঘৰত পুনৰবাৰ খুলি নাচায় কিতাপখন বা পঢ়ি নাচাই এ, ইতা আজিকালি ছাত্ৰ ছাত্ৰীসকলে তুমি দেখাই পাবা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিটো হোৱালৈকে খালি মোবাইলটোতে ব্যস্ত হৈ থাকে। তেওঁলোকে মাক দেউতাকক ক'ব যে মোবাইলটো মোবাইলতটো দিয়া বা মোবাইলতটো দিয়কচোন মোবাইলটোৰ পৰা পৰীক আ' মানে পঢ়িবলগীয়া কিছুমান আছে বা আহ' প্ৰশ্ন উত্তৰ ওলাবলগীয়া আছে সেই বুলি তেওঁলোকে মাক দেউতাকক মিছা মিচা কথা কৈ তেওঁলোকে আহ' বিভিন্ন ধৰণৰ সামাজিক সামাজিক মাধ্যমৰ এপ বিলাকটো গমেই পোৱা সেইবিলাক জড়িত হৈ বা আৰু তেওঁলোকে গেম খেলি থাকে। যাৰ ফলত তেওঁলোকে তেওঁলোকে মাক দেউতাকক ঠগা নহয় তেওঁলোকে নিজে নিজক ঠগি আছে আৰু এই বস্তুটো তেওঁলোকে- এতিয়া বুজি নাপায়। যেতিয়া সময় পৰ হৈ যাব যেতিয়া তেওঁলোকে সেই সময়খিনি ঘূৰাই আনিব নোৱাৰিব তেতিয়া তেওঁলোকে বুজি পাব। যে সময়ৰ মূল্য কিমান যে আমি এই সময়খিনিত কিয় এইখিনি নপঢ়িলো। আৰু ধৰা আজিকালি বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে তুমি দেখা গম পাবা যে আজিকালি বিদ্যয়ালয়ত এক দুই মাহ আগতে কৈ দিয়ে যে ইমান তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা হব। কিন্তু ছাত্ৰ ছাত্ৰীসকলে সেই কথাটো তেওঁলোকে সেইখিনিয়ত কোনো ধৰণৰ মানে ধ্যান নিদিয়ে আওকাণ কৰি কিনে নিজে তেওঁলোকে মনোৰঞ্জনৰ কামত ব্যস্ত হৈ থাকে। যাৰ ফলত তেওঁলোকে ভাবে, যে এ একমাহ দুইমাহ আগত পঢ়াতছে মই এ একজাম পৰীক্ষাৰ এদিন বা দুদিন আগত ৰাতি পঢ়ি কিনে মই পৰীক্ষা দিবলৈ যাম। যাৰ ফলত তেওঁলোকৰ পৰীক্ষাৰ ফলাফল সন্তোষজনক নহয় বা ভাল নহয়, পৰীক্ষাত ভাল স্থান লাভ- নকৰে। তেওঁলোকে যদি ধৰা শিক্ষক শিক্ষয়িত্ৰী যিখন - কিতাপ বা যিখিনি পাঠ্যক্ৰম তোমাৰ এ ছয় মাহ, সাত মাহত- পঢ়াই কিনা শেষ কৰিম বুলি ভাবে, তেওঁলোকে যদি এক দুই ৰাতিৰ ভিতৰতে, সেই সেই- খিনি জ্ঞান আহৰণ কৰিম বুলি ভাবে, সেইটো জানো সম্ভৱ কথা। একেবাৰে অসম্ভৱ কথা। যাৰ ফলত তেওঁলোকে পৰীক্ষাৰ ধৰা ভাল ভাল নম্বৰ লাভ নকৰে বা- অনুতীৰ্ণ হয়, এইবিলাক কাৰণতে তেওঁলোকে অনুতীৰ্ণ হয়। কাৰণ তেওঁলোকে সময়ৰ মূল্য বুজি নাপায়। বা সময়ৰ কামটো সময়ত নকৰি, পিছলৈকে কৰিম বুলি কৰিম- পেলাই থৈ দিয়ে। আৰু ধৰা অসমত এষাৰ কথা আছে যে, আ আ কালিৰ কাম পাৰিলে আজিলৈ- কৰি থব লাগে। সেই সেইবিলাক কথা তেওঁলোকে বৰ্তমান- তেতিয়াতো বুজি পাব লাগিব। যদি তেওঁলোকে পিছলৈ মানে থৈ দিয়ে পেলাই থৈ দিয়ে- তেনেহ'লে সেইটো কামটো কোনোপধ্যই মানে কৰা সম্ভৱ কথা নহয়, তোমাৰ কি মতামত এনে?
হয়, ঠিকে কৈছে মানে আমি অ' কোনো এটা কামেই মানে পিছত কৰিম বা এতিয়া নকৰো, এতিয়া আমি এনে- অঁ, কিবা মনোৰঞ্জন কৰো, সেইটো যদি আমি জৰুৰী কামটো যদি পিছত পিছ পেলাই থওঁ- কিন্তু মানে আমি সেই কামটো চাগৈ কেতিয়াও কৰিবই নোৱাৰিম বা আমাৰ কৰি লওঁ, বহুত বহুতখিনি সময় মানে আমাৰ- অঁ, মানে অপচয়ৰ হব বা সদব্যৱহাৰ কৰিব নোৱাৰিম। সেই মানে আমি- অঁ, যেতিয়া যিটো কাম মনত পৰে মানে সময় সদ্ব্যৱহাৰ ব্যৱহাৰ কৰি কিনে সেইটো কৰি দিব লাগে যাতে আমাৰ- কাৰণ পিছলৈ অসুবিধা নহয় আৰু আজিকালি মানে এ আহ- মানে সময়ৰ অপচয়ৰ কিছুমান মানে সাধাৰণ কাৰণ আছে। যেনে- অঁ, অলসতা হওঁক, অনিয়ম, অতিমাত্ৰ মোবাইল ব্যৱহাৰ আৰু সামাজিক মাধ্যম- মানে আজিকালি সামাজিক মাধ্যমে মানে আমাৰ উম, সময় বহুতেই বিনষ্ট কৰে। আমি ভাবোঁ যে পাঁচ মিনিট মান সামাজিক মাধ্যমত উম কটাও। কিন্তু মানে- দেখা যায় যে আমি পাঁচ মিনিটতো যাই পিনে কেতিয়া আধা ঘণ্টা হয় গমেই নাপাওঁ আৰু আজিকালি মানে বহুত- সত্ৰ মানে বিদ্যাৰ্থীয়ে, বিদ্যাৰ্থীয়ে আহ উম মান ভাবে যে উম- অঁ, ম মানে মোবাইলৰ সামাজিক মোবাইলৰ পৰা মানে পঢ়িম। কিন্তু তেওঁলোকে হাতত মোবাইল তুলি থাকোতে মানে কিব সামাজিকৰ পৰা ক মেছেজ আহিল বা নতুন আপডেট আহিল- তেওঁলোকে মানে সেইবোৰ চোৱাত ব্যস্ত হৈ যায় যে তেওঁলোক মানে পঢ়াটো পাহৰিয়ে যায়।
হয়, হয় তুমি ঠিক কথাই কৈছা। আচলতে আমি দৈনন্দিন জীৱনত এটা মানে তালিকা বে তালিকা বা ব্যৱস্থা বনাই চলিব লাগে যে- কোনখিনি সময়ত কি কাম কৰিম বা কোনখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ধৰা কোনখিনি সময়ত- অঁ কোনটো বিষয় পঢ়িম বা কোন ক কোনটো বিষয়ে কিমান খিনি সময় দিম। তেনেধৰণৰ তালিকা তেওঁলোকে যদি- বনাই চলে বা আহ তেওঁলোকে এই তালিকা আ আ বনাই চলে বা আ তেওঁলোকে এই তালিকা অনুসৰি কাম কৰে, তেনেহলে তেওঁলোকৰ মানে ভৱিষ্যত জীৱনতটো নিশ্চয়কৈ সুন্দৰ হয়। তেওঁলোক- জীয়াব পাৰিব। বহুতে কাম পিছুৱাই দিয়াৰ অভ্যাসতটো ৰাখে। কাৰণ কাম পিছুৱাই দিলে মানে বহুত যথেষ্টখিনি সময় নষ্ট হয়। আৰু পিছত একেলগে বহু কামত বুজা আহি- তেতিয়া কোনটো কাম তেওঁলোকে কৰিব বা কোনটো নকৰিব মনতটো উগুল ঠুগুচুুল লাগি যায়। চবফালে যেতিয়া কাম যায় মানুহে তেতিয়া কিবা নহয় কিবা এটা কাম নষ্ট হবই- আৰু সেই কামটো কোনো ধৰণৰ মানে উপযুক্তকৈ হোৱাৰ কোনো ধৰণৰ মানেটো সম্ভাৱনাই নাথাকে। সময়ৰ অপচয় ধৰা অঁ, তুমি অলপতে কৈছিলা সময়ৰ অপচয়- ৰ মানে সাধাৰণ কাৰণবোৰ- এই কাৰণবোৰ আমি যিমান পাৰো মানে সিমান সিমান এ এৰাই চলিবলৈ চেষ্টা কৰিব লাগে। আৰু ধৰা সময়ৰ সদব্যৱহাৰে মানুহৰ ব্যক্তিত্ব যথেষ্টখিনি উন্নত কৰাত সহায় কৰে। কাৰণ- সময়ানুবৰ্তি আৰু শৃংখলাবদ্ধ ব্যক্তি সমাজত সন্মান লাভ কৰে। ধৰা তুমি যদি কোনো ধৰণৰ কাম সময়মতে কৰিব নোৱা তেনেহলে তে তেনেহ'লে ধৰা সমাজৰ মানুহে। সমাজত কিবা এটা যদি হয় বা অ' তোমাক কোনো ধৰণৰ অংশগ্ৰহণ কৰিবই নিদিব সেইবিলাক কামত। কাৰণ তুমি সময়ৰ মূল্য বুজি নোপোৱা। তোমাক ধৰা কোনবা কোনোবাই ধৰা তুমি যদি সময়ৰ মূল্য বুজি নোপোৱা তেনেহ'লে কোনো মানুহে তোমাৰ সমাজত। ধৰা কোনো এটা কাম কৰিব নিদিব কাৰণ তুমি সেই। কথা দি কিনে সময়ত কথা ৰাখিব নোৱাৰা বা এ তুমি যদি কোৱা যে মই। অ' এই খিনি টাইমত যাই পাম বা এইখিনি সময়ত যাই পাম কাৰণ যদি সময়ৰ মূল্য বুজি নোপোৱা তুমি সেইখিনি টাইমত কোনোপধ্যেই নোপোৱা। সেইকাৰণে তোমাক সমাজৰ মানুহে তোমাক অ' কোনো ধৰণৰ দায়িত্ব দিবলৈ টান পাব বা অংশগ্ৰহণ কৰিবলৈ নিদিব তোমাৰ কি মতামত?
হয় তুমি মানে একদম একেবাৰে ঠিকেই কৈছা। আৰু মানে এই সময় আৰু সফলতাৰ মাজত মানে মানে বহুতেই সম্পৰ্ক আছে যেনে। সফলতা লাভ কৰিবলৈ সময় সঠিক ব্যৱহাৰ মানে কৰিবলৈ শিকিব লাগিব। অহ সময় সন্মান কৰা লোকে মানে আহ জীৱনত উন্নতি লাভ কৰিব। আমি যদি মানে সময়ক সন্মান কৰো তেতিয়া। তেতিয়াহে সময়ে আমাৰ মূল্য বুজিব বা আমি যদি সময়ৰ মূল্য বুজিবা তেন্তে নাই সময়ো আমাৰ মূল্য বুজিব। আৰু কৈ নহয় সময় কাৰো কাৰণে ৰখি নাথাকে। আমি সময়ৰ মূল্য বুজি পিনে আমাৰ অ' সময়বোৰ মিলাব লাগিব। অ' যাৰ ফলত মানে আমাৰ কেতিয়াও পিছৰ অসুবিধা নহয়। আৰু মানে এই যিবোৰ মহান ব্যক্তি আছে, তেওঁওলোকৰ মানে এই যিবোৰ সফলতা আছে। তাৰ মানে মোৰ মন্ত্ৰ মোৰ মতে হ'ল অসমৰ সদব্যৱহাৰ। তেওঁলোকে মানে সৰুৰে পৰা চাগে অ মানে সময়ৰ সদ ব্যৱহাৰ কৰা শিকিছিল বা সময়ৰ মূল্য বুজিছিল আহ যাৰ ফলত মানে অ' তেওঁলোকে সফল হব পাৰিছে
হয়- হয় তুমি ঠিক কথাই কৈছা। যিবিলাক ব্যক্তি মানে বিখ্যাত হৈছে বা যিবিলাক তেওঁলোকৰ আমি ইতিহাসত পঢ়ি আছো সেই ব্যক্তি সকলৰ। সময়ৰ মূল্য বুজি পাইছিলে কাৰণে, তেওঁলোকে কৰা কামৰ বাবে আমি তেওঁলোকক চিনি পাওঁ। তেওঁলোকে যদি তেওঁলোকৰ কৰিবলগীয়া কামটো ভৱিষ্যত জীৱনলৈকে পেলাই থৈ দিয়ে বা কালিলৈকে পিছুৱাই থৈ দিয়ে। তেওঁলোকে জানো সময়ৰ সৎ মূল্য বুজি পালেেই হয় বা তেওঁলোকক আমি আজি জানিব পাৰিলো হয়। কোনো পধ্যেই সম্ভৱ নাছিল এইবিলাক কথাবোৰ যদি তেওঁলোকে সময়ৰ মূল্য বুজি নাপালে হয় আৰু মোৰ মতে ধৰা সময় হৈছে জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ সময়ৰ সৎ। সঠিক ব্যৱহাৰে সফলতা হওক উন্নতি আৰু সুখ কঢ়িয়াই আনে মানুহৰ জীৱনলৈকে। সেয়ে আমি সকলোৱে সময়ক সন্মান কৰি সদ্য়হাৰ কৰা উচিত আৰু আজি ধৰা মই। এটা ব্যৱসায় আৰম্ভ কৰিছো মই যদি সময়ৰ মূল্য বুজি নাপাওঁ। তেনেহ'লে মই সেই ব্যৱসায়তটোত জানো ভৱিষ্যতে লাভ লাভান্বিত হব পাৰিম। কোনোপধ্যে নোৱাৰো কাৰণ তুমি যিয়ে কাম নকৰা কিয় সময়ৰ মূল্যক বুজিলেহে তুমি। আগুৱাই যাব পাৰিবা বা কামটোত সফল পাৰিবা তোমাৰ কি মতামত বাৰু?
হয় -হয় ঠিকেই কৈছে মানে অ' মই কৰো এই সফলতাই মানে। অ' মানে অ' সময়ে সফলতাৰ মূল মন্ত্ৰ মানে সময়ৰ সদবয়ৱহাৰ। আমি যি সময় সদায় সদ ব্যৱহাৰ কৰি তেতিয়া মানে আমি সফলতা লাভ কৰিমেই। কিন্তু যিবোৰ লোকে মানে সময়ৰ সৎ ব্যয়ৱহাৰ নকৰে। মূল্য বুজি নাপায়, তেওঁলোকে মানে জীৱনত অসফল হব। অ' আমাৰ সময়ক কেনেকে সঠিক ব্য্ৱহাৰ কৰিব বুলি তুমি জানা নেকি?
সময়ৰ সঠিক মই তোমাক অলপতে কোৱাৰ দৰে দৈনন্দিন জীৱনত আমি এখন তালিকা বা কাৰ্যসূচী বনাই চলিব লাগে। কোনখিনি সময়ত কোনটো কাম কৰাৰ আমাৰ উপযোগিতা হয় বা কোনখিনি সময়ত। আমি খাম বা কোনখিনি সময় আমি শুম মানে বিশ্ৰাম কৰিম। এনেধৰণৰ তালিকা এখন যদি আমি মানি চলো বা মিলাই লওঁ গোট সময়ত তেনেহ'লে আমি আমাৰ দৈনন্দিন জীৱনটো অতি কোনো ধৰণৰ খেলি-মেলি নোহোৱাকে সুশৃংখল ভাৱে চলি যাব। আজি বাৰু তোমাৰালত মোৰ কথা পাতি যথেষ্টখিনি অভিজ্তা হ'ল যথেষ্টখিন জ্ঞানো পালো দিয়াচোন।
হয়, হয়, মানে মোৰো বহুতেই ভাল লাগিল।
আজিলৈ সামৰো নেকি?
হয়, দিয়া।
ধন্যবাদ।